শুনিছা নে।
অ', অ', শুনিছো কোৱা।
অ', কি কৰি আছিলা?
মই এনে আছিলো ৰ'বা বহি, তুমি?
অ', মইয়ো এনে আছিলো দিয়া, অকন এনে বহি আছোঁ তোমাৰ। গৰম বহুত দিছে যে, তাত গৰম কেনেকুৱা?
উম, গৰম আছে আজি, ৰ'দটো দিছে আৰু, মাজতে অকমান বৰষুণে দিলে ৰ'বা।
অ', বুজিছোঁ। এই তোমাৰ ময়ো এনেই আছিলোঁ বোলো, বহুত দিন হ'ল কথা-চথা পতা নাই যে, মই বোলো কিবা কৰি আছা নেকি।
নাই, নাই একো কৰা নাই, ভালে হ'ল ফোন মানে ফোন কৰিলা মইও উম। ভাবি আছিলো কৰিম বুলি এদিন।
অ', বুজিছোঁ। পিছে তুমি এনে, চি গুৱাহাটী চিৰিয়াখানাত গৈছা নে তুমি কেতিয়াবা?
অ', অ', গৈছো।
অ', মই তোমাৰ গৈছিলো আচলতে, আজিৰ পৰা তোমাৰ দুটামান বছৰ আগত। তেতিয়া অকণ মানে, বস্তুবোৰ চাই মানে বহুত ভাল লাগিল আৰু তুমি কেতিয়া গৈছিলা নোঁ?
মই যোৱা বছৰে গৈছিলো ৰবা, আগষ্ট ষ্ট মাহ মানত অ', সিমান মানত গৈছিলো।
অ', বুজিছো, তুমি ভাবা নাই মানে এনেকুৱা তোমাৰ ধৰিলক বনৰীয়া জীৱ-জন্তুবোৰক মানে এনেকে ধৰি মানে বান্ধি কৰি ৰখাটো, মানে উচিত বুলি ভাবানে তুমি?
নাই, নাই এইটো আচলতে মানে, মানুহক দেখাব বা তেওঁলোকে আচলতে কি কৰিছে, যে অ', মানে এতিয়া পইচা লয় এইবিলাক সেইকাৰণে। নিজৰ এটা ব্যৱসায় কৰি আছে, কিন্তু আচলতে মই ভাবো যে এইটো ভাল হোৱা নাই কাৰণ তেওঁৰ মানে বনৰীয়া জীৱ জন্তু সিহঁতৰো মানে এটা জীৱন আছে ন তেওঁলোকেও মানে মানে সিহঁতে ঘুৰিব ফুৰিব বিচাৰে বা নিজৰ ইচ্ছা মতে ক'বাত যাব বিচাৰে। কিন্তু এতিয়া সিহঁতক সেনেকুৱা বান্ধি থৈ দিছে আৰু মানে এইটো ভাল হোৱা নাই আচলতে, তুমি কি ভাবা?
হয়, হয়, ঠিকে কৈছা তুমি। আৰু আচলতে মই মানে ঠিকে কৈছা তুমি আচলতে মানুহক দেখুৱাবলৈ মানে তেওঁলোকে থৈছে। কিন্তু তথাপিও ক'ৰবাত নহ'লে ক'ৰবাত অকণ বেয়া লাগি দিয়েচোন। মই ভাবো যে তেনে মানে তেওঁলোকৰ যিহেতু মানে আচল ঘৰ বুলি ক'ব গ'লে এতিয়া মানে মানে বনত আচল। মানে তোমাৰ হাবি বনতহে তেওঁলোকে মানে থাকিব লাগে। সেইকাৰণে ক'ৰবাত নহ'লে ক'ৰবাত অকণ মানে মোৰ দুখ লাগে বস্তুটো আৰু তেওঁলোকৰ চোৱা চিত কমকে হয় বুলি মই ভাবো, তুমি কি নাভাবানে তেনেকে?
উম, ঠিকে! মানে ইমানো ভালদৰে চোৱা চিতা আচলতে নকৰে মানে এ এ টাইমক খোৱা দিব লাগে বা কেতিয়াবা দিয়ে কেতিয়াবা বা টাইমক টো অকমান হেৰিও হৈ যায় কাৰণ বহুত মানুহবিলাকে তেওঁলোকে আচলতে এটা ভালো ক'ব গ'লে ইমান মানে বেয়া টো বহুত সেই তেওঁলোকৰ কাৰণে বেয়া লাগে। কিন্তু এটা ভাল যে আমাৰ মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকে মানে সেইবোৰো চাব পায় বা এতিয়া মানে বাঘ সিংহ এইবিলাক মানে এ এতিয়াতো বাহিৰত এনেকৈ দেখা নাপায় বা তাত দেখা পায় সেইটো এটা ভাল। কিন্তু সৰু সৰু ল'ৰা ছোৱালীক দেখাবৰ কাৰণে ভাল বা অকমান কিবা শিকাব কাৰণে কিন্তু মানে মানে জীৱ জন্তুখিনিৰ কাৰণে বহুত বেয়া লাগে। তেওঁলোকে সি মানে সিহঁতক যেনেদৰে বান্ধি থৈ দিয়ে বা সেই কৰি থৈ দিয়ে।
হয়, হয়, ঠিকে কৈছা তুমি। আৰু সেয়ে কথা এতিয়া মানে তুমি ভাবানে মানে যেনেকে এতিয়া বহুতে কয় যে মানাছ আচল জন্তু মানে মানুহৰ প্ৰকৃত বন্ধু বুলি কয় আৰু তেনেকে মানে ধৰি লোৱা হাতী হওঁক বা কুকুৰ হৈ গ'ল মানে তেওঁলোকক মানে তেতিয়া মানে ঘৰৰ মানে বহুত অ' মানে কি বুলি ক'ম আৰু মানে এটা ঘৰচীয়া জন্তু হিচাপে মানে তেওঁলোকক চোৱা হয় আৰু মানে আচলতে জন্তুহে মানে মানুহৰ প্ৰকৃত বন্ধু বুলি কোৱা হয়। এই কথাষাৰ ধৰণে তুমি কিমান দূৰলৈকে মানে যুক্তিপূৰ্ণ বুলি ভাবা?
অ', কি ক'লা?
মানে জন্তুক যে এতিয়া মানুহৰ প্ৰকৃত বন্ধু বুলি কোৱা হয় যে এতিয়া কুকুৰ হওঁক বা হাতী হওঁক। তেওঁলোকক মানে মানুহৰ মানে প্ৰভু ভক্ত বুলি কোৱা হৈছে।
অ', ঠিকে কৈছে, আচলতে মানে জীৱ জন্তু বিলাক মানে অকল আহ মানে মই ভাবো যে আহ কুকুৰ বা হাতী এইবিলাকে নহয় সকলো জিব মানে জন্তুবোৰে মানে প্ৰভু ভক্ত হয়। কাৰণ সেই মানে নিমাত প্ৰাণীবোৰ বা কিছুমানে এতিয়া তেওঁলোকক বহুত বেয়া ব্যৱহাৰ কৰে বা অ', বহুত মানে ৰাস্তাত যে কুকুৰবোৰ থাকে মানুহবিলাকে এনেকৱৈ মানে গালি দিয়ে বা মানে হয় লাঠি চাঠি পালে ওচৰলৈ আহিলে লাঠি চাঠিৰে মাৰি দিয়ে বা এনেকে লাঠ মাৰি দিয়ে। আচলতে সেইবিলাক সেনেকুৱাও কৰিব নালাগে। কাৰণ এ এতিয়া চাবা কুকুৰবোৰে কি মানে সিহঁতেতো অকল মৰম বিচাৰে ন অকণমান যদি তুমি চাবাচোন যে কিবা এটা যদি খাব দিয়া সিহঁতক তেওঁলোকে কিমান মানে মৰম কৰে সিহঁতে আমাক একদম লাগি থাকিব বা সেনেকুৱা আচলতে সেনেকুৱা নিমাত প্ৰাণীবোৰক আমি সেনেকুৱা ব্যৱহাৰ কৰিব নালাগে দিয়াচোন।
হয়, হয়, ঠিকে কৈছা তুমি আৰু তাৰ উপৰিও ধৰি লোৱা বিভিন্ন জীৱ জন্তু আছে। তেওঁলোকক আমি ভালকে মানে তোমাৰ চোৱা চিতা কৰিব লাগে এতিয়া তোমাৰ আহ কথা ক'ব গ'লে মানে মানুহে যি হিচাপত মানে তেওঁলোকেক ঘৰ দুৱাৰ সাজি আছে বা বিভিন্ন ধৰণৰ মানে কাৰ্যকলাপবোৰ কৰি মানে বনৰীয়া তোমাৰ জীৱ জন্তুৰ ওপৰতে ক্ষতি হওক বা বনাঞ্চল ধ্বংস কৰি আছে মই ভাবো যে কৰ'বাত নহ'লে কৰ'বাত মানে আমি মানুহ হিচাপে বিফল হৈ আছো। আৰু এতিয়া ধৰি লও মানে চৰাই- চিৰিকতৰ চিৰিকটিৰ কথা ক'ব গ'লে মানে এতিয়া তোমাৰ বিভিন্ন ঠাইত মানে মোবাইল নেতৱৰ্কবোৰ যে বহাই আছে মোবাইল টাৱাৰ বোৰ যে বহুৱাই আছে তাৰ ফলত মানে বিভিন্ন চৰাই চিৰিকটিৰো অসুবিধা হৈ আছে। আৰু বিভিন্ন ধৰণৰ অসুবিধা হৈ আছে গতিকে মই ভাবো যে এইবোৰ কাৰণতে মানে মানে তোমাৰ এই যে মানুহ আৰু বনৰীয়া জীৱ-জন্তুৰ যি সংঘাত হয় সেই সংঘাতবোৰ মানে এইবোৰ কাৰণতে হয়।
অ ঠিকেই কৈছা আচলতে মানে আমি এনেকুৱা যিমান পাৰো কৰিব নালাগে কাৰণ সিহঁতে মানে এ কিনো কব না- ক'ব পাৰে না কি কৰিব পাৰে সিহঁতে বচ নিজৰ জীৱনতো জীয়াব খুজি আছে আমি যেনেকৈ মানে খোজোঁ - ত আমি সিহঁতৰ জীৱনটোৰ পৰা মানে এইখিনি সেই কাঢ়ি ল'ব নালাগে বা- এতিয়া চাবা চৰাই -চিৰিকটিবোৰো এনেকুৱা মানুহ বোৰে মানে কিনি আনে কবাৰ পৰা বা কিবা- কৰে মানে- ঘৰত এনেদৰে বান্ধি থৈ দিয়ে এটা সেই পিঞ্জৰাৰ ভিতৰত আচলতে সেনেকুৱা কৰিব নালাগে নে কি কোৱা?
হয় হয় ঠিকেই কৈছা তুমি ঠিকেই কৈছা আচলতে সকলোৰে মানে তোমাৰ- মুকলিভাৱে জীয়াই থকাৰ অধিকাৰ আছে এতিয়া আমি তেওঁলোকতো আনো মানে আমাৰ ধৰি লোৱা - এটা মানে বা মনৰ ইচ্ছা পূৰণ কৰিবলৈ আমি মানে তেওঁলোকক আনো কিন্তু মই ভাবো যে তেওঁলোকে যে কিমান দুখ পায় এতিয়া মানুহকে যদি মানে- তোমাৰ এনে জোৰ জবস্তি কৰি মানে একো দুখ নকৰাকে যদি জেলৰ ভিতৰত ভৰাই থৈ দিয়ে তেতিয়া সেই মানুহজনৰো কিমান দুখ - লাগিব, ঠিক তেনেদৰে মানে তেওঁলোকৰ কাৰণে মানে সেইবোৰে জেলেই মানে। গতিকে মই ভাবো যে এইবোৰ আচলতে কৰিব নালাগে আৰু তেওঁলোকৰ প্ৰতি আমি অলপ ধ্যান দিব লাগে। কিয়নো পৃথিৱীখন মানে যে অকল মানুহৰে তেনেকুৱা নহয় পৃথিৱিত মানে সকলোৰে সমান অধিকাৰ আছে। তোমাৰ মানে বনৰীয়া জীৱ-জন্তু ন্তুয়ে হওক বা ঘৰচীয়া মানে জন্তুৱেই হওক বা মানুহেই হওক বা যোনে নহওক কিয় পৃথিৱীৰ সক- সকলোৰে মানে সমান অধিকাৰ আছে নহয় জানো?
ঠিকেই ঠিকেই আৰু তুমি চাবাচোন এ কিছুমানে যেনেকুৱা কুকুৰ চুকুৰ পোহে মানে সিহঁতে তেওঁ সি মানে কুকুৰ চুকুৰ বিলাকক মানে বান্ধি থৈ দিয়ে বা কিবা কৰি থৈ দিয়ে ঘৰৰ ভিতৰত আচলতে মানে ঘৰৰ ভিতৰত ৰাখা ঠিকেই আছে কিছু মানে মানে বাহিৰত যাব দিব বেয়া পাই বা- কিবা লেতেৰা হব বা হেৰাই যাব বুলি কিন্তু ঘৰৰ ভিতৰত ৰাখিলে মানে আচলতে বান্ধি থব নালাগে যিমান পাৰে ঘৰটোতে এৰি থৈ দিব লাগে কাৰণ সিহঁতৰোটো অকমান মানে এনেকুৱা বান্ধত- থাকি মানে বেয়া পায় বা এতিয়া তুমি ধৰা যে কুকুৰ বিলাক আমাৰ সিহঁতেনো কিমান বছ- ছৰ থাকে তে বাৰ বাৰ তেৰ সিমান বছৰ মান থাকে সিহঁতেতো- সেই গোটেই বছৰটো আ মানে নিজৰ গোটেই জীৱনটো আমাৰ লগতে থাকিব বিচাৰে বা খেলিবহে বিচাৰে সিহঁতেটো বেলেগ একো নিবিচাৰে না। কিন্তু আমি অকল আমাৰ জীৱনৰ বাৰ বা তেৰ বছৰ এটাহে সিহঁতৰ লগত থাকো।
হয় হয় ঠিকেই কৈছে, সিহঁতে মানে নিজৰ জীৱনৰ গোটেই জীৱন আমাৰ লগত থাকে কিন্তু। ঠিকেই কৈছা আচলতে এইবোৰ কাৰণতে মানে অকণ আমি ভাবি -চিন্তি মানে কামবোৰ কৰা উচিত। কিয়নো মানে তোমাক ইতিমধ্যে ক'লোৱেই যে পৃথিৱীত মানে সকলোৰে অধিকাৰ আছে গতি- তিকে আমি তেওঁলোকক মৰম দিব লাগিব আৰু মৰম দিলেহে আমি তেওঁলোকৰ পৰা মৰম পাম বুলি ভাবো। বাকি এনে তুমি এইকেদিন আ ব ন্ধ চন্ধ চলি আছে যিহেতু ক'ৰবাত ফুৰিব চুৰিব গৈছা নে নাই তুমি?
নাই ৰবা বন্ধ এতিয়া গোটেই মাহটো শেষ হবৰে হ'ল কিন্তু, ক তো যোৱাই নাই ফুৰিব এতিয়া ভাবিছো কৰ'বাত যাও।
অ'। এতিয়া আচলতে তোমাৰ অকণ বৰষুণো দি আছে যে সকলো ঠাইত বানপানীৰো অকণ কষ্ট পাব পাৰা তুমি। আগতীয়াকে যাব লাগিছিল। এতিয়াতো মানে অকণ দেৰি হ'ল বুলিয়ে ভাবো মই।
উম ঠিকে কৈছা এইকেইদিন মানে বৰষুণৰ কাৰণে গাঁৱতো যাব পৰা নাই গাঁৱতো জানাই গো টেই জাগাবোৰ পিছল হৈ থাকে মানে। আমি এতিয়া ইয়াতে পৰি থাকো গাঁৱত এতিয়া গ'লে মানে সেই পিছলত পৰি থা পৰিয়ে যাব পাৰে বা কিবা হ'ব পাৰে সেইকাৰণে আৰু ভয়ো লাগে দিয়াচোন।
উম ঠিকে কৈছে গাঁৱত গৈ ভাল লাগে ন তোমাৰ?
উম সেইটো কাৰণে এতিয়া মানে ভাবিছিলো গাঁৱতে যাওঁ কিন্তু সেইকাৰণে এতিয়া যাব পৰা নাই বা বাকী এনেই ফুৰিব যাম বুলি ভাবিলেও বৰষুণটোৱে দি দিয়েচোন যাবই নোপোৱা হৈছো বা কেইদিনমান আৰু ৰ'দে দিল ৰ'দৰ কাৰণে ওলাব নোৱাৰি এতিয়া আৰু বৰষুণে দি থাকে।
উম বুজিছো বুজিছো, এনে তোমাৰ গাঁৱত বেছি ভাল লাগে নে চহৰত থাকি বেছি ভাল লাগে তোমাৰ মানে?
উম সঁছা কথা ক'ব গ'লেতো গাঁওতে ভাল লাগে দিয়াচোন, গাঁৱৰ পৰিৱেশ বোৰ ইমান মানে ধুনীয়া বা ইমান শা ন্ত হৈ থাকে। আমাৰ চহৰতনো কি আৰু গোটেই গাড়ী মটৰৰ শব্দই আজিকালি বেছি হৈ থাকে। কিন্তু তাতকৈ আমি উম গাঁও অঞ্চলত মই আচলতে বহুত বেছি ভাল পাওঁ। তুমি?
মই আচলতে তোমাৰ গাঁও অঞ্চলে ভাল পাঁও। চহৰৰ মানে হাই উৰুমি অকল মানে বেয়া পাওঁ আচলতে। গাঁও অঞ্চ লত যি মানে তোমাৰ পৰিৱেশ থাকে ধুনীয়া ধুনীয়া গছ গছনি থাকে তোমাৰ যি মানে শান্তি পূৰ্ণ এটা বাতাবৰণ আৰু লগতে মানে তোমাৰ আপোনজনৰ যি মৰম পাওঁ। তাৰমানে তোমাৰ পৰিৱেশটোৱে মানে এটা সু কীয়া মানে তাৰ আমেজটোৱে বেলেগ। সেইকাৰণে মানে গাঁও অঞ্চলে বেছিকে ভাল পাওঁ আৰু বন্ধ দিলেই মানে মই এতিয়া তোমাৰ যদি দহ দিন বন্ধ পাওঁ মানে পাঁচ ছয়দিন মানে গাঁৱত গৈ থাকোৱে মানে বৰ্তাহঁতৰ তাত মানে তেনেকুৱা ভাল লাগে আৰু মোৰ।
উম সেইটোয়েটো মইয়ো মানে গাঁৱতে বেছি ভাল পাওঁ দিয়াচোন মানে ইয়াতকৈ ইয়াতে থাকি যিমান ভাল লাগে তাতকৈ গাঁও অঞ্চলত বেছি ভাল লাগে আৰু।
হয় হয়, ঠিকে কৈছা তুমি। পিছে এনে গাঁৱৰ কিবা বিশেষ স্মৃতি তোমাৰ জড়িত হৈ আছে নে? সৰু সৰু কালত তুমি বেছিকে কি কি মানে গাঁৱত গৈছিলা নেকি?
অঁ গাঁৱত বেছিভাগ মানে কি গাঁৱত যাওঁ আৰু এনেকুৱা স্কুল বন্ধ দিলে মানে। গৰমৰ বন্ধই হওক বা ঠাণ্ডাৰ বন্ধই হওক মাৰ লগত তাৰ মানে এনেকৈ যাওঁ। বা বিহুতো যোৱা যায় দিয়াচোন বেছিভাগ বিহু বিলাকতো মানে গাঁওত। ভাল লাগে বেছিকে ক'ব গ'লেতো বিহুৰ সময়তে গাঁৱত মই বহুত ভাল লাগে দিয়াচোন কিমান বহুত খিনি ভাল লাগে। তোমাৰ?
হয় মোৰো গাঁৱতে বেছি ভাল লাগে। মইয়ো তোমাৰ বন্ধ দিলে আগত মানে এতিয়া তোমাৰ এখন ডাঙৰ হ'লো আগত যেতিয়া স্কুল বন্ধ দিছিলে আমাৰ বন্ধ দিওঁতে মই প্ৰায় মানে বিশ পঁচিশ দিন মান গাঁৱতে থাকো মানে, একদম বন্ধ দিয়াৰ লগে লগে মানে পিছদিনাখনে মানে গাঁৱলৈ একদম মানে পলাই দিওঁ আৰু তাৰপিছত গাঁৱত গৈ থাকো তাত মানে হাল বাাওঁ অকন মানে তোমাৰ তেনেকুৱা খেতি পথাৰত ধেমালি কৰো মাছ ধৰো পুখুৰীতোলে জাঁপ মাৰো কিবা কিবি কৰি থাকো মানে একদম গাঁৱৰ পৰিৱেশ এতিয়া মানুহ এতিয়া এখন গাঁও মানে লাহকে তোমাৰ চহৰ হ'ব ধৰিছে তথাপিও মানে এতিয়াও মানে গাঁৱত গৈহে বেছিকে ভাল লাগে আৰু বাকী ঠিক ঠিকে আছে দিয়া আমি আকৌ এদিন মানে আলোচনা কৰিম মানে গাঁও বা চহৰ কৈ কৈ গ'লে মানে এইটোতো শেষেই নহয়
অ অ অ ঠিক আছে দিয়া আজি ৰাখিছো
উম ঠিক আছে দে